মোৰ মাত শুনা পাইছা? ভালকে নাইটো।
নাই ভালকে পোৱা নাই। তিতা পাইছিলো ইতিয়া পোৱা নাই।
এতিয়া।
আৰু একবাৰ ক' চোন কিবা এটা।
হেল্ল' হেল্ল' মাক মাইক টেষ্টিং, মাইক টেষ্টিং, ওৱান টু থ্ৰি।
অ', অ', আহিছে, আহিছে।
অ'।
উম।
এই দে হাতখনতোনে কৰিছিল সেইকাৰণে বা সটো কি কৰ কৰাই চলি আছোচোন কিবা।
উম, এইবোৰ নাখালে নেকি?
খালোঁ খালোঁ।
অ'। ভাল লাগি আছে কিন্তু নাভকেটা। মোৰ দেখি, দেখি।
ভাল লাগছে আছে এয়া ম বেদনা কৰি আছ সেইটো।
কিবা খাইছা নেকি?
নাহ এই পিৰিয়ডচ হোৱা দিনটো আহি আছে। ৰ'।
অ'।
আজি কেই তাৰিখ?
পাঁচ।
পাঁচ।
উম।
অ', সেইকাৰণে সাত তাৰিখে আছে।
মোৰতো বহুত টাইম আছে মোৰ
অ', তোৰ অলপ আগতে হৈ গৈছ
নহয়, মোৰ বাৰ তাৰিখে আহিছিল। বাৰ নে চৈধ্য তাৰিখে আহিছে।
আছে আৰু তোৰ হ'বই উম।
উম। উ হ
হৰা উম
আজিবা কি পঢ়াই আৰু সেইদিনাখনতো ছাৰৰ বেয়া খং উঠি আছিল যেতিয়া কোনেও পৰা নাছিল তা বুকো অনা নাই
উম পোৱাই নাই নয়টো তাৰ ভুল
অ
অ
খং কৰিও লাভ নাই
তাকেতো
তাতে আৰু বটলটো পেলাই দিলো মই মতৰ পেলাইছোতে পেলাইছো পানীও পৰি গৈছে হ তেনে ওলাব পৰা নাই এইফালে বেঞ্চ কেইখন মানে বহুত টান ন প
অ আৰু এই কি ক ওচৰে ওচৰে আছিল চাগে
আৰু পুকেঠেলা নাযায় তোমাৰ দুখনতেই ঠেলাব লাগে এখন হাতত মোৰ মোবাইল আছে ত মই কেনেকে ঠেলাম ত সেনেকে মই অ দিয় চেলাই আছো ততে বদলটো পৰী গ'ল
নিচ
পুন্যালক্ষীণমা চল
অ জ চি বলে এ
ব ফৰ লাগি আছে আজি বই আজি মই পুৰা শান্তি শুইছো কিয় বাব নাজানো
কটা ৰুৎছা
দছটাত
ব আজি খন্ত উ
মানে কালি মানে ভালকে কথা পতা গ'ল যে সেইটো কাৰণে
আহ প বা শান্তি মতে খুছা
উম আৰু কিন্তু মই এটা কথা মই সদাই শব্দ মই হাত পাতে এলাৰ্ম বাজে নাবাজে মানে তো মই সাতটাৰ ওচৰত থৈ দিওঁ ত' মই একেইদিন পুৰা সাত তাতে উঠো সদায়। হৈয়ে আছে দুই, দুই সপ হোৱা
এ কলেজ চলেজ যোৱা কাৰনে
অ', সাত তত উঠি মই আৰু পেটটো পুৰা বিষাই যাওঁ। চ আহি কিনে মই আৰু শুই যাওঁ। তছ আৰু আঠটা, নটা মানত উঠ উঠি যাওঁ। কিন্তু আজি দচটাত উঠচো মই মানে অকণমান সান্তনা পাইচো না সেইটো কাৰনে এনেকা হৈছে। আৰু এইকেইদিন পৰা মানে কিবা, কিবি হৈয়ে আছে। কিবা, কিবি ভাবিও আছো অ'। অ', এইবোৰ চব ত' সেইটো কাৰনে এতিয়া অকণ শান্তি পাই
ঠিকেই আছে দে।
তেনে।
সেইবিলাক চব দিগদাৰো দে মচ
অ', দিগদাৰ এটা যদি ভাল ন দিনত বেছি দিগদাৰ।
ভালকে সেনেকা কৰিব মষ্ট দিগদাৰ দে।
সোনবই নোখোজে মানে নিজেও পাজাল বেলেগটোকো পাজাল কৰি দিয়ে মেইন কথ
অ', হয়, কিন্তু কিযে
কালি আৰু যাবই লাগিল ক'লেজ
অ', কালি মই পাহৰিয়ে‌ গৈছিলো হয়, এইটো কথা।
উম।
তাৰপিছত আৰু সেই টিউচনো যাব লাগিল।
অ। মই আৰটো কৰিব মন নাই আৰু। একোকে বুজি নাপাওঁ। ত মায়ে কৈ আছে অ', নহয় এতিয়া মোৰ মাই অ', মই তোক ক'বই পাৰিছো মোৰ মায়ে কৈছে হা পইচাটো দি দিলো ত চাগে অকল এপ এ মানেষ্টাৰ্টিঙৰ পৰা একো হৈছে ন এপ্ৰিল মে' টো দিয়া গ'ল চাগে অকল আমাৰ
হয় নেকি
অ এপ্ৰিলৰ পৰা দিয়া গ'ল আ আধা মাহ এনে কোনো নলয় বোলে
অ অ সেইটো হয় কিন্তু মই নটিচ কৰিছো আমাৰ ইও লোৱা নাছিল চছিলটো মানে সেনকে ফৰ্চ প লয় ফাৰ্ষ্টৰ পৰা লয় নাম নকবি ফাৰ্ষ্টৰ পৰাই লয় চবে মানে যদি মানে যদি টিউচন যদি ষ্টাৰ্ট হৈছে মাৰ্চৰ পৰা তে মই যদি যাওঁ এতিয়া এপ্ৰিলত তে মাৰ্চৰ পৰাই ল'ব
অ হয় কিন্তু অ অ অ অ অ হয় কিন্তু আৰু আগৰ পৰা সেনকে চলি আছে পছতো মোৰ সেইটোয়ে লাগি আছে যে এপ্ৰিলৰ পৰাই সেই হৈছে চাগে এপ্ৰিল মে জু অ এপ্ৰিলৰ পৰা হৈছিল সিহঁতৰ
আচ্ছা আমি কেতিয়া গৈছিলো ৰবা নহয় নহয় এপ্ৰিল লাষ্টৰ পৰা হৈছে মেয় হ'ব হা ত' সেনকে মে আৰু জুনতটো কৰিল সেইটো কাৰণে তাতে মোৰতো আৰু তিনি হাজাৰ দিয়া গৈছে
আহ অ অ না
দুই হাজাৰ হ'লেও মানে মানে দুই হেজাৰ হলে মানে কমকে দিয়া গৈছে না য়া গাত নালাগে তিনি হাজাৰ তিনি হাজাৰ হলে মোৰ আৰু চাৰি হ চাৰিশ মোৰ বাচিয়ে যায়
উম কিন্তু মোক তাই কৈছে হা মানে লগৰ ছোৱালীজনী যে একটো যদি একো বুজি পোৱা নাই পইচা দি লাভ কি এতিয়া আৰু
নহলে পইচাটো দিয়ে দিলো না নহলেব নিদিলোৱে হয়
কিন্তু তই য ক বুজিয় পোৱা নাই তই আৰু কৰি কিিলা
উপায় নাই তেন্তে কৰি থাকিব লাগিব কাৰণ যদি যদি এইটো এৰি দিওঁ মই ত সেইটো সেইত যাব লাগিল সেইত যোৱাৰ পিত ত সেইটোতো পইচ দিব লাগে ইা যোনখিনি দিছো সেইখিন মই পৰিয়ে লওঁ তাত
আচলতে আমি য'ত কৰি আছো ন সি একো ফিক্স এমাউণ্টটো নকয়ে। কিমান দিব লাগে। যিমান ইচ্ছা সিমানে দি আৰে এইটো কি কথ
সেইটো কথা অ', ঠিকেতো।
মানে ইমান উল্টা, পুলল্টা কৰি আছে।
পৰা যদি হয়, ত' ধৰি ল মেৰ আধা লাষ্টৰ লকে
উম।
এইটো একমাহ হয়, আমাৰ এনে কিমান হৈছিল তেৰচ হৈছিল লাগে মাহত
পোন্ধৰশ।
নহয়, নহয় সেইখনত নহয় এইখনত
ফিজিক্সত?
অ', এইবাৰ আমি যে, কৰি আছ
অ', ফিজিক্সতটো পোন্ধৰশ দিব লাগে।
নহয় মাহত, মাহত পন্ধৰশ আছে নেকি?
অ'। মাহত নাজানো ন অ', তেৰশ
তেৰশ আছি তেৰশ তোৰ ধৰ অ', মেৰ লাষ্টৰ পৰা মে ধৰি ল মেৰ অ', লাষ্ট দুটা উইক ধৰ মে লাষ্ট দুটা উইক এৰি দে। তাৰ পিছত জুনত এনেক মিক্স কৰি দিলো এতিয়া আমাৰ ক'ব গ'লে অ', এক মাহটো হ'ল তই ক'ব গ'লে তিনি মাহৰে দিছা
উম।
ত' সেইটো কাৰণে সেইটোতটো কৰিলো বাকী এতিয়া জুনৰটো কৰি লওঁ, তাৰপিছত নকৰো আৰু।
অ', জুলাইতো আৰু তাৰ পৰা কিন্তু তাই ইমান কৈছে ন তই-তই যিমান দেৰি কৰ সিমানে তোৰ বেয়া হ'ব
বেয়া হ'ব অ', সেইটো ময়ো গম পাইছো।
কাৰণ এ-চেপটাৰটো পাইছেই বোলে, আৰু সেইটোৱে মেইন লেচ সেইটো বুজি নাপালে, একোৱে বুজি নাপাম।
উম।
কৰিব
ত' কিবাকে হ'লেও কিবা এটা কৰব দিছে।
হয়, কিয়ে কৰো মায়ে মোক গালি দিব বহুত যদি
মোৰ মায়ো গালিয়ে দিছে, মোৰ মায়ো গালিয়ে দিছে তামাম গালি দিছে, কিবা উপায় খিনিতো খাই লম কিন্তু নিজৰ বছৰটোতো বাচি যাব না, অহ। চাউণ্ড আহি আছে, চাউণ্ড আহি আছে, অহ।
মানে পুৰা ক্লিয়াৰলি শুনা পায় নেকি?
অহ।
আচ্ছা দে এনেকে দিম ৰ'। মোক গালি দিব বহুত। তই সেইটো কাৰণে ভালছো কৰি লোওচোন। জুলাইত গুচি যাব আৰু যিখিনি মানে বুজে যোনখিনি এত এতিয়া অহ, এ এক নম্বৰ আৰু দুই নম্বৰ টোৱে মানে কৰাই আছে হৈ হৈ যাব ন' গোটেই খিনি ত সেইখিনি মই হেৰিত চাই ল'ম আৰু। পি ডাব্লিউত চাই ল'ম।
সেইয়ে কৰিব লাগিব ইমান দিগদাৰ হৈছে বহুত সেনেকে।
উম।
উম।
মই কালি কৰি আছিলো ফিজিক্সৰ এ ৰ্ফাষ্ট চেপতাৰটো। আ কিবা আছিল ইলেক্ট্ৰিক চাৰ্জ। এম ইটছ সেনেকোৱা আছিল অ'।
দিশ নহয় কিবা বেলেগ হয় সেই
ইলেক্ট্ৰিক চাৰ্জ অহ, সেইটো কৰি আছিলো ত' মানে জাস্ট স্কিন প্ৰডা চন টো কৰিলো। এই অকমান মেটচ চেট চোৱাই নাই মানে সিটোৰ। চোৱাই নহয়, ইমান ব কি থাকে মানে ইমান বেছি
নোৱাৰি দে। অ', বহুত দিগদাৰ হয়।
মানে পঢ়োৱাতো নপঢ়াই বা পঢ়াৰ বাহিৰে চব বকি থাকে একগান মান বকি
ক'ত এই এপটোত চাইছা?
মানে মানে বাকীবোৰ, নহয় বাকীবোৰ টিচাৰে সেনেকুৱা ন কৰে সিয়ে খালি এনেকুৱা কৰে। বহুত বকি থাকে বহুত বেছি বকি থাকে। ভাল নালাগে ইমানটো বকি থাকিলে পঢ়াটো তোক মই দেখাম এই ত নহয় এটা বেয়া কথা সেইটো স্ক্ৰনশ্বট মাৰিব নোৱাৰি।
হয় নেকি অ', অ', হ'ব দে অ', অ', অ', অ', জানো জানো জানো কৈছিলি দে অ', ব্লেংক আহি যায় গোটেইখিনি কৈছিলি, কৈছিলি।
আধা গোটাটোৰে টোৰ দুই ঘণ্টা মানে দুই ঘণ্টা মানে এক ঘণ্টা ফৰ্টি চেভেন মিনিট আছিল। তাৰে তোৰ ফ'ৰ্টি চছেভেন মিনিট তই খালী মটিভেশ্যনে দিছে। আৰু ভাই এক ঘণ্টাৰ মাজে মাজে মটিভেশ্যনে দিছে সনেকুৱা টাইপ। হয়।
উম।
ফাৰ্ষ্টত আধা গোটে আৰু লাষ্ট মই লাষ্টে পাম গোটেইখিনি ম'টিভেশন মই বোলো ম পঢিম ন মই তাৰ ম'টিভেশন শুনিম মানে ম'টিভেশন দিব লাগে। বে দিয়ে মিভেশন ফাৰ্ষ্ট ক্লাছত কিন্তু ইমান বেছি দি আধা গোটেই সেইটো ভিডিঅ' শেষে হৈ গৈছে লাষ্টত অকণমান আছে। তেতিয়াহে ক্লাছটো ষ্টাৰ্ট কৰছে, ভাবচোন যোনে মানে লাইভ ক্লাছ কৰি আছিল কিমান দেৰি শেষ হ'ব ৰ', শেষ হ'ব ৰ' ভাবি আছো, ভাবি, ভাবি, ভাবি ক্লাছ শেষে হ' অ', আহিল তেতিয়াহে ষ্টাৰ্ট কৰিছে ক্লাছ ভাবচোন সেটো কিমান অশান্তি লাগিছে। অ' কিমান অশান্তি লাগিছে ভাবচোন ভাব।
ইচৰাম
হেই।
মই টো দিয়াই নহল ্যায় অ হেটেই কিন্তু।
উম।
মইটো নললোৱে।
কিয় নললি?
এই পাপাৰ লগত য যিহে কাইজা হল।
অঁ
তেনে আৰু যি যায় ভাবি থাকাত নাই আৰু।
কিন্তু একজামৰ সময়ত কাম আহিব কাৰণ মানে টিউচন চচন বোৰটো নাথাকে না। আৰু এতিয়া তই মানে টাইম নাথাকিব তোৰ লগত তেয়া তই যাবও নোৱাৰিবি। টিন ম ক্লাছ এনে মাতি দ চাহাতো ফ্ৰে থাকিব মাতি দিব ক এইটা বজিল আ কিন্তু যাবতো মিবি সেই কাৰণে মই লৈ লাষ্টলৈকে বহু দিগদাৰ হলেভন
মই ও